হেল্ল'।
হেল্ল'।
আহ কি কৰিছে?
এয়া, বহি আছো এনে তুমি কি কৰি আছা?
মই উঠিছ চাহ খাই আছিলো।
অঁ, মইও চাহ খাই উঠিলো বাৰু অলপ আগতে।
আচ্ছা আজি জিম অঁ আজি জিম নাছিলে ন?
আজি জিম আছে। মই সন্ধিয়া পাঁচটা মান বজাত যাম মানে চাৰে পাঁচটা মান বজাত যাব দিছে জিমৰ চাৰে।
আচ্ছা পাচটামান বজাত ন সন্ধিয়া কালি ৰাতিপুৱা যোৱা নাছিলা নেকি
ৰাতিপুৱা যোৱা নাই মই সন্ধিয়াৰ পিছত গৈছো আঠটা চাৰে সাতটাৰ পিছত গৈ পাইছো জিমত।
অঁ ইমান দেৰিকে যে কিবা কাম আছিলে
অঁ কালি মানে মই অলপ এটা জেগাত গৈছিলো দাঙ বস্তি
উম
তাৰপিছত তাৰ পৰা আহিলোও দেৰি হ'ল তাৰপিছত মই টিউচন পঢ়াও টিউচন পঢ়ালো পঢ়াই কিনে পিছত সন্ধিয়াৰ পিছত গৈছো
আচ্ছা মইতো কালি যিম ৰোৱাই নহলে কালি এ বৰষুণ দালে দি আছে তাৰপাছত কিবা এটা ভাগৰ ভাগৰ লাগি থাকিলে ইয়াতো শুই থাকিলো কালি
আহঁ
সন্ধিয়া নাই বেমাৰ হোৱা নাই মানে। এ যাব মন ন গলে কালিলাহে কিয় জানো
আচ্ছা হ'ব মাজে মাজে গেপ ল'ব লাগে বাৰু
মই মানে এতিয়া সপ্তাহটোত চাৰিদিন কৰিব বিচাৰি আছো
চাৰি দিন। ঠিকে আছে চাৰিদিন যদি তুমি জিমত যোৱা তুমি ডাবল ডাবল প্ৰগ্ৰেম মাৰিব লাগিব।
যাবলৈ মাৰ আছো চব
অঁ এদিনত তুমি দুটা ৱৰ্কআউট কৰি দিবা দুটা বডি পাৰ্টৰ
অঁ মানে পলিটোক অলপ ৰিচ দিব লাগে নাই বেছিকে সেই কাৰণেই। নহয় এ চাৰিদিন কৰিলো।
হ'ব বাৰু চাৰি দিন গলেও মই ধৰা এতিয়া মই ফ্ৰী আছোতো মই মানে পাঁচদিন ছয়দিন যিমান পাৰোঁ আৰু
অঁ আৰু এই শুনা এইটো কি বুলি ক এই যে চোলাৰ যে কথা যে কৈছিলা সেইদিনাখন
অঁ চলাৰৰ বিজনেছ টো?
অঁ সেইটো মানে কি কৰিব লাগিব এইটো?
অঁ এই টো মানে মোৰ বন্ধু এজনে মানে বেন্দৰ কনটেক্ট লৈছে। ন্টৰ পৰা মোৰ বন্ধু এজনে মানে গভমেন্টৰ পৰা বস্তুটো আনি আছে বুজিছা?
উম।
ত আনিলে তাৰপিছত মানে তাৰ এই এটা ক'ড থাকে মানে ভেন্ডৰ যে সি ভেণ্ডৰৰ মানে এটা ক'ড দিব। এই ক'ড মানে এতিয়াও দিয়া নাই তাক এইটো - এইটো সপ্তাহ হৈ যাব বুলি কৈছিলে কিন্তু হোৱা নাই। ত অহা সপ্তাহো পাক্ককা হৈ যাব মানে সি আজিলৈকে তো ধৰা দেওবাৰ না
উম।
মই তাক খবৰ ল'ম যদি নাই হোৱা সি মানে অহাকালি বা মঙ্গলবাৰে চাগে গুৱাহাটী যাব৷
অহঁ
যাই কিনে তাৰ পৰাইতটো সি লৈ আহিব বা হৈ গ'লে তো লগে-লগে তো মোক জনাব৷ তাৰ পিছত মই তোমাক জনাম৷
মানে মোক এইটো এপ্লাই প্ৰচেছ মোক কবাচোন হা সেইটো মানে মই লগাম বুলি ভাবিছো ন কেনেকে কি কৰিব লাগে সেইটো মানে অলপ জানি লোৱা হলে ভাল আছিলে৷
উম। অঁ মোক মানে সি ক'ড নাম্বাৰ তো অহাৰ পিছত মোৰ লগত মানে সি মিটিং কৰিব৷ মই মানে তাৰ এমপ্লয় হিচাপে থাকি থাকিম তো যিমান এপ্লাই কৰা অনলাইন ৰ যিমান কাম আছে সম্পূৰ্ণ বিলাক মানে লেপটপ লৈ দিব মোক সম্পূৰ্ণ বিলাক মানে মই কৰি দিম বুজিছা ত' সেইটোৰ কাৰণে তোমালোকৰ হয় তোমালোকৰ একো চিন্তাই কৰিব নালাগে মানে মই সম্পূৰ্ণ অনলাইন প্ৰচেছ একদম এইবিলাক ইনষ্টলিছেনত যাব এইবিলাক চব আমি কৰি দিম মানে। লগত তুমিও থাকিবা।
হব উম।
আৰু তোমাৰ এইটো সপ্তাহত এইটো হৈ যাব লাগে।
এইটো সপ্তাহতে ন?
হয়।
উম', ঠিকে আছে। মে মই এই লগ ভাবিছিলো মানে আমাৰ এই এ ইমান-ইমান বিল আহে চলাৰটো থাকিলে অলপ মানে ৰেহাই পালো হয়।
হয় মানে আমাৰ ঘৰতো লগাম বুলি মই ভাবিছোঁ। মানে মোৰ বন্ধুজনে মোক কলে অলপ মানে এনে কথা হৈছে আৰু সি কলে যে তোমাৰ ইলেক্ট্ৰিচিটিৰ বিলটো ফ্ৰী হৈ যাব। প্লাছ তুমি মানে ধৰা অলপ - অলপ কে। গৈ কিনে ইয়াৰলি তোমাৰ এটা কিবা এটা ইনকাম আহিব ইয়াৰ পৰা মানে ইলেক্ট্ৰিচিটি যিটো মানে থাকি যাব সেইখিনি মানে এ পি ডি চি এলত বুলি আমি বিক্ৰী কৰি দিব পাৰিম ত সেই হিচাপে আমাৰ বেংকৰ এক একাউণ্টত ডাইৰেক্ মানে এ পি ডি চি এলত
আচ্ছা এনেকে মানে বাচি যোৱাক বিক্ৰীও কৰিব পাৰি
হয়। সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে চোৱা ফ্ৰী হৈ যায় যদি ইলেক্ট্ৰিচিটি বিলটো প্লাছ ধৰা কিবা এটা খৰচ চলালে ধৰা এ মোৰ টিভি ৰিচাৰ্জ মোবাইল ৰিচাৰ্জটো হলেওতো বহুত না মোৰ
অ', সেইটোয়ে আজিকালি একো কটা বহুত যিহে দাম বাঢ়িছে বস্তু তোৰ যেনেকে, তাকে তেনেক মানে দহ বিশ টকাটো ব বহুত মানুহৰ কাৰণে।
দহ বিশ টকাৰ কাৰণে মানে যি কেতিয়াবা এনেকুৱা বিপদত পৰি যোৱা হয় নহয়।
সমান বুজি পোৱা হয় যোনে জানে যোনে ভুগিছে ইয়াতে জানে আৰু।
হয় দিয়া।
উ'।
যে এনেকুৱা হয় যে চাইকেল পাম দিবলৈ পাঁচ টকা এটা ভগ্নি কৰাব লাগে এইটোও নহয় হৈ যায়।
ধেত তেৰি।
উম'। পিছত আৰু মানে ৰাতিপুৱা যাওঁতে মানে পিছত আৰু চাইকেলটো পাম নিদিও। অলপ পিছত যাওঁ যাতে দোকানীজনৰ ভগ্নী হলে। কিবা এটা তাৰ পিছতহে যাই পামটো দিওঁ মই, অ'। উপাই নাই এতিয়া যদি ৰাতি মানুহজনক মই পামটো দিও, তাত যদি এটা কিবা
উম'।
তোমাৰ হয়। তেখেতৰ দিনটো বেয়াও যাব পালে তাৰ পিছত মোকে বেয়া পাব পাৰে। সেইকাৰণে মই মানে এইটো পলিচিত চলি আছো আৰু যেনে তেনে।
এ বঢ়িয়া পিছে আৰু এতিয়া কবাত ঘূৰিব চুৰিব প্নিং কৰিছা নেকি সন্ধিয়া আবেলি মানে?
আবেলি আজিতো ধৰা নহব আজি মই ঘৰত কিছুমান কাম কৰিম।
আচ্ছা।
তাৰপিছত সন্ধিয়া আজি জিমত যাম।
উম'।
তাৰপিছত জিমৰ পৰা আহোতে দেৰি হবই জানাই ছাৰৰ লগত ৱৰ্কআউট কৰিলে আৰু অৱস্থা বহুত কষ্টতো হয়-হয় একদম মানে পুৰা ভাগৰি যায় বদি।
হম'।
আজি যোৱা নহব বাৰু কিন্তু তো মই অহাকালি যাম তেজপুৰ যাম, তেজপুৰ ফুৰিবও যাম। আৰু মোৰ বন্ধু এজন লগ কৰিবও জাম।
তাৰপিছত চাপ্লিমেণ্ট কিবা লৈ আছা নেকি?
ছাপ্লিমেণ্ট লোৱা নাই, মই পেটিম হে লৈছোঁ।
সেইটো কিহৰ জি এম চি?
নাই জি এম চি মোৰ বন্ধু এজনে মোক জিন্স এটা দিছিলে গিফ্ট বুজিছা?
উম'।
মই সেইটো কেইদিন মান ইউজ কৰিলোঁ, কৰাৰ পাচত ৰিজাল কিন্তু ভাল পাইছো এইটো তাৰপিছত অ', মানে মোৰ তাত মানে যিটো ক'বলৈ সঁচা কথা যি
উম'। হেল্ল'? হেল্ল'?